হেল্ল'!
শুনিছেনে বও?
অ', শুনিছো।
অ কি কৰি আছে? অ শুনিছ
কি কৰি আছে মানে অ', এই মাৰ গাত টো বেয়া হৈছিলে, তাকে মেডিকেলত লৈ গৈছিল আহি পাইছে অলপমান চাহ বনাব দিছে। তাকে চাহ বনাব লৈছো ৰবা। তুমি কি কৰিছা?
কবই নোৱাৰো অ', কিবা নহয় কিবা এটা হৈ আছে। অ'।
মানে আকৌ আগৰ সেই গেষ্টিকটো এই হ'ল নেকি?
অহ সেট সেইটো হোৱা নাই কিন্তু তোমাৰ কি হৈছে? এই গাত কিবা কিবি অকণ উঠিছিলে এতিয়া পেটৰ বিষত আজি গোটেই থাকিব পৰা নাই মানে। অহ।
তাৰপিছত গ'ল এতিয়া ইনজেকচন দি পঠাইছে কালিলে আকৌ ডক্টৰৰ তাত লৈ যাব লাগিব কিবা কৰিব আৰু তোমাৰ চাৰ্জাৰী ডক্টৰ আৰু কিনৰ ডাক্তৰক দেখাব। সেইটো ইনফেকচন টোৰ কাৰণে কিবা হৈছে হাংগাল ইনেফেকচন যে তোমাৰ পু্ৰা ৰত্ন বুলি কয় ন
অ অহ অ। এই গৰমৰ কাৰণে হৈছে এইবিলাক গৰমতটো বহুত দিছে তো।
কিবা নহয় কিবা এটা হৈয়ে আছে হৈয়ে আছ
আপোনালোকৰ মা আছেনে নাই? অ আহ ভাত খালে?
ভাত খালো দিয়া, কি বনালা আজি?
আজি বনালো। পানীলাও দি মাছ বনালো। আৰু ইমান গৰমে বেছি বনাই থাকিব মন নাই আকৌ তিঁয়হ চালাদে কৰি লৈছো, চব মানে ঠাণ্ডা বস্তুৱে খাইছো আ।
ভালে কৰিছা।
উম। মানে দালি-চালি খাব মন নোযোৱা হৈছে আৰু।
উম। তোমালোকৰ- তোমালোকৰ সেই কুৱাত পানী থাকে নে? এতিয়া।
অ পানী এতিয়া আগতকৈ কমিছে পানী এতিয়া অলপ- অলপ আহে অকনমান সময় ৰাতিপুৱা যদি উঠাও আৰু মানে দুই তিনি বাল্টিং লোৱাৰ পিছত আকৌ পানীটোক কমি যায় আৰু মানে পানীটো প্ৰব্লেম হৈছে মানে চিন্তেছ ভৰাব পাৰাই নাই। উম। আচলতে বৰষুণটো নাই যে যেনেকে দিব লাগে তেনেকে দিয়াই নাই।
সেইটো আজি তোমাৰ আমাৰো মটৰটো- আমাৰ মটৰটো বাৰু নিজে অফ হৈ গৈছে। হা, এক মিনিট কিন্তু পানী পুৰা এভেইলেবল আহি আছিলে, তাকে সেইকাৰণে মই সুধিলো আমাৰে হৈছে নে নে। কি হৈছে?
নাজানো আমাৰো মানে কেনেকুৱা মানে দুই তিনি বালটিং পানী ল মাৰ পানী খিনি ধৰাৰ পিছত মোৰ পানী খিনি। ধৰিবৰ কাৰণে মানে অকমান দিগদাৰে হৈ যায় মানে। এই একদম অকণ অকন আহে এনে লাইনত বিজবিলাকো উঠে পানীও নহয় তেনেকুৱা হৈছে মানে।
বাইদেউ আমি যে কি সমস্যাৰ জেগা এটাত আছো নহয়।
তাকেই আৰু সমস্যা বহুত এতিয়া কি কয় আৰু। সেই কি কৰিব আৰু এনেকে চলি থাকিব লাগিব আৰু অলপ অলপ তেতিয়া হ'লেও।
স্কুলো নাই, টিউচনো নাই, কি কৰি আছে?
নাই -নাই আজি নাই, আজি আৰু এনেই ঘূৰি আছে। তাকে মোৰ লগত কৈ আছে চাইকেল চলাব যাওঁ। মই কৈছো চাইকেল চলাব যাব নালাগে মই গোটৰ মিটিঙত লগত মই গোটৰ মিটিঙত যাম তুমিও তাতে যাবা। মানে অকলে থৈ যাব ভয় লাগে না। ক'ত -ক'ত ঘূৰি থাকিব।
নালাগে লৈ ল'বা। অ,
অ, তাৰ পিছত মোৰ লগতে যাবা। তাৰপিছত মোৰ লগতে যাব তাৰপাছত তাইে কৈ আছে কি কৰো মই চাইকেল চলাবা যাম। মইচোন নালাগে এই ৰ'দত। মানে ইহঁতৰ ল'ৰাটোৰ লগত যাব বিচাৰি আছে। মানে আমাৰ কাষৰ সিহঁতৰ লৰাটোৰ লগত যাব খুজিছে সি আকৌ বহুত দূৰলৈকে যায় যে অক এবাৰ মাজাৰলৈকে যোৱা মা শুনিছো।
নিদিবা নিদিবা একদম নিদিবা দেই। উম।
সেইকাৰণে মই কৈছো নালাগে মোৰ লগত গোটৰ মিটিঙত যাবা, অঁ। ৰাস্তা বেয়া সেইকাৰনে আহ। এ ক'লো মোৰ লগতে যাবা বোলো মিটিঙত তেতিয়া যাব নালাগে, কি কৰে আৰু দেউতাকো আহিছেই। কেতিয়া বাৰু দেউতাকে মানা কৰি আছে যাব, কি কৰে আৰু কথা নুশুনে নহয় অলপো, আপোনাৰ যে কথাবিলাক শুনে
হ।
বাকী মাইনা কি কৰি আছে?
তাইও আছে ৰবা কাইলৈ পৰীক্ষাটো শেষ হলে ছোৱালীজনী আজৰি হ'ব আৰু। ইমান দীঘলীয়া পৰীক্ষা হৈছে।
স শেষ হ'ব নেকি? অ, ইমান দেৰিলৈকে পৰীক্ষা চলি আছে নে সিহঁতৰ।
এ ওঠৰ তাৰিখৰ পৰা হৈছে ভাবাচোন! এতিয়ালৈকে শেষে হোৱা নাই পৰীক্ষা।
এতিয়া পৰীক্ষা সিহঁতোৰো শেষ হলে আৰু তাইও শান্তি পাব আৰু মানে বন্ধ দিলেহে।
উম, নাই কালি একজাম হয় সিহঁতৰ নাই আৰু বাকী ডাঙৰ বিলাক কৰ কাইলে পৰহিলে হৈ থাকিব পৰহি, চতহি মানলে সিহঁতৰ নাই। অ, সিহঁতৰো নাই ডাইৰেক্ট বন্ধই আৰু।
অ অ ঠিকেই আছে বাৰু এতিয়া আমাৰ আকৌ চাও কালি ৰিজালট দিয়াৰ পিছত চাগে আকৌ ক্লাছ কৰিব নেকি দুদিনমান।
উম, ত্ৰিছ তাৰিখে খুলিব কিজানি নহন না আৰু তাৰপিছত নাই এই ত্ৰিছ তাৰিখে খুলিলে
সেই আৰু নাযাবয়ে ল'ৰা-ছোৱালী নাযায় আৰু এই দিনা আৰু জানো সেয়াই এইবিলাক বন্ধ-বন্ধ কৰি লৰা- ছোৱা লী এনেও কমিয়ে গৈছে।
অ সেইদিনাখনৰ পৰা ইমান অহা নাই নহয় আৰু সেই ন সিহঁতৰ ক্লাছ ছিক্সৰ ল'ৰা-ছোৱালী খিনিয়ে জি আহে। চব নাহে নহয় সিহঁতৰ ল'ৰা-ছোৱালী খিনি ভাল। খুব পঢ়িবই মন যায় চব আহে।
ৰ'দিলেও আহে
আহ
কেতিয়াবা মাজে মাজে কয় আৰু যে স্কুল নাযাও। তাৰপিছত আৰু মই আৰু ক ন মানে যেতিয়া মানে ককা ঘৰত আহিব তেতিয়া কিন্তু একেবাৰে অৱস্থা কাহিলে কৰি দিব নগলে সেই ভয়ত যায় দূৰত দিলে চাগে নগলে হয় বহুত দিন
এটাই ওচৰৰত কাৰণে যায় আৰু কিবা কয় বাকী ললিতে ঘৰতে আছে নেকি
মানুহজনৰ কাম নাছিলে নেকি
মানুহজনৰ কাম নাছিলে মানে আছিলে কামতে গৈছিল ছিলে দেখোন এতিয়া মানে আহিল দেখোন কি অ কামৰ পৰা আহিছে চাগে অকমান কৰি আহিল নেকি গৰম কাৰণে মানে গা চা বেয়া হৈ যায় যে গৰমত সেইকাৰণে চাগে গুচি আহিল নেকি দি দিলে
কি কৈছা অ নাই নাই অ এবাৰ গ'ল আকৌ মাৰ লগত যাব লগা হ'ল মেডিকেল
অ অ অ
তাৰপিছত তোমাৰ মেডিকেলৰ পৰা
আকৌ আবেলি আবেলি ডিউটিটো আছে। অ ডিউটিটো আছে নহয় দৌৰিব যোৱা ডিউটিটো
অ দৰিব যোৱা ডিউটি দে তাতে তোমাৰ এতিয়া স সন্ধিয়া হেৰি ভাবিছো এই মা। যিমান যি হ'লেও মানে কিবা এটা নিয়ম নকৰিলে নহ'ব গম পাইছা। সেইকাৰণে মই আলোচনা কৰি তোমাৰ এই মানুহ চাৰিগৰাকী মাতি আই চাৰিগৰাকী মাতি মানে সেই তোমাৰ অকমান গোসাই ঘৰতে পায়স খুৱাম বুলি ভাবিছোঁ। সন্ধিয়া, তাকে মিটিঙত মই গ'লেও যা পাৰোঁ নে নোৱাৰোঁ, মই ৰিতাৰ হাতত পইচা পাতি
এইটো, সেইটোতো মানে তিনিদিন হলেহে দিয়ে।
উম?
সেইটোতো তিনিদিন হলেহে দিয়ে চাগে।
উম তিনিদিনৰত নিদিলে যে এতিয়া মানুহজন ইমান কষ্ট ত' পাই আছে ভয় লাগিছে মোৰ, এয়া এতিয়া মানে মা মই অথনি দাদাৰ লগত আলোচনা কৰিলোঁ, আহ যি হওক যি নহওক মানে ভগৱান আহ মানে সেয়া আৰু শিপিনীসকলৰ আশীৰ্বাদ এটা পালে ভাল।
অ', সেইটো আজি কৰাতকে আপুনি কালি কি কৰি দিয়ক সোমবাৰে।
উম কাইলে সোমবাৰ তাৰমানে কাইলে কৰিলে তোমাৰ দিনত কৰিব দিনত কৰিলে মই থাকি কিব নোৱাৰোঁ যে।
অ', আপোনাৰ আকৌ ৰিজাল্ট থাকিব টিউচন থাকিব অ,
অ এইটোও হয় মানে আজি অ ঠিকেই আছে সন্ধিয়া কৰিলে ক নে দিয়ে লাগে অকমান মানে দেৰি হওক লাগে সাতটা চাৰে সাতটা এনেকে হওক অ অ সেইটো কৰি দিয়ক নহ'লে তেতিয়া অলপমান ভালো লাগিব মানে অলপমান পানী চানী চিধাই ধুনীয়াকে অলপ নিয়মটো কৰিলে ভাল দিয়কচোন
উম সেইটো কাকতি ঘুহাটো মেইনলি গাব লাগে ন উম
সেইটোয়ে সেইটো আগৰ বহুত দিনলৈ যদি কেতি বাই কৰি দিব লাগিছিল
উম বহুত দিনৰে নহয় নহয় মেডিকেলৰ আহা আহাৰ অ এই ম আজি ধৰা পাঁচ দিন হৈছে আৰু
অ অ অ অ অ তেতিয়াহলে কৰি দিব পৰা হৈছে
অ পাঁচদিন হৈছে মানে
অ কৰিব পাৰি আৰু ঠিকে আছে বাৰু, এতিয়া মাৰ গা ভালে আছ সেইকাৰণে মানে ইমান ভাল নহয় মাৰো মানে মোৰ বহুত চিন্তা কৰি থাকে যে চিন্তা
এ মানুহজনী চিন্তা কৰে প্লাছ আৰু নেখায় ন ভাত চাত ভালকে নাখায় গাখীৰ চাহটো খাব নিদিবা আমাৰ যে মাৰ বেমাৰ হোৱাৰ মেইন কাৰণটোৱেই হৈছে গাখীৰ চাহ গম পোৱা
ন নাই আমাৰ মাৰ মানে গাখীৰ চাহটো মানে গাখীৰ চাহ অ দিনতটো তিনিবাৰ গাখীৰ চাহ লাগে তাৰপিছত ভাত পানী খোৱাৰ কোনো ৰুচি নাই আৰু প্লাছ চিন্তা কৰি থাকে, অ, চিন্তা কৰি থাকে সেইয়াই সেইয়াই তেনেকুৱাই হৈছে এইবাৰ, প্লাছ আকৌ চিন্তা কৰি থাকিলে এনে খাব মন নকৰে।
উম কি চিন্তা কৰি থাকিব লাগে ন
আৰু মানে কিছুমা পইচা পাতি চিন্তা কৰি থাকিব ঘৰৰ মানে এইবিলাক কামে বনে নগলে কাম বন নাযায় কেনেকে ঘৰখন চলিব কেনেকে মই বজাৰ কৰিম কেনেকে আনিম এইবিলাকে চিন্তা কৰি থাকে আৰু আৰ এতিয়া মানে কোনে দিব কি কৰিব সেইবিলাকে ভাবি থাকে আৰ। এতিয়াহে আনে দুদ তাকে মানুহ কোনো এটা কাম বন নকৰিলে আৰু ঘৰখন চলাও দিগদাৰ হয় নহয়।
হয় দিয়া অ।
এয়াই আৰু এতিয়া মানে সিও কামত নাযায় মাওতো ক'তো যাব নান যোৱাব নোৱাৰে। এ এতিয়া ঘৰখন কেনেকে চলিব? এ এতিয়া যিকেইটা পইচা বেংকত মাহে সোমাইছিল সেইকেইটাও মানে এতিয়া নিদিয়াই হ'ল যেতিয়া একেবাৰে দিছিলে কিতাপ পইচা শেষেই হ'ল। এতিয়া কেনেকে চলিম কি কৰিম বুলি তাকে চিন এটা কৰি বহি থাকে আৰু এতিাক ঘৰৰ মানুহক সুধিলেওতো কেতিয়াবা নায়ে বুলি গব বেয়াই পাই যাব তেনেকুৱা হয় না সেইবিলাকে। চিন্তা কৰি বহি থাকে আৰু বি ডাঙ ডাইটাৰ
দিয়া চিন্তা কৰিব দৰকাৰ নাই তুমি ভাত খোৱা ব্যৱস্থা কৰি দিবা আমাক অকণমান।
বুজি চবেই নাপায় যে আকৌ সেইটোহে। ঠিক আছে হ'ব দিয়ক তে ৰাখো ন?
তাকে আৰু অ দিয়া হ'ব দিয়া। অ পিছে দিয়া।